সুনিছ? এই বাগৰি আছো ৰ গাটো ভাল লাগা নাই।
অ অ অ
এ থেলামৰালৈ গৈছিলো তাৰছত যাওঁতে মানে এচি বাছত গ'লো- এই মই এ চি বাছত উঠিব নোৱাৰোঁ যে- তাছত একে মোৰ ঘূৰাই গৈছে।
অ
হা
কিবা ঔষধ লৈছে নে নাই?
নাই নাই এনেই বাগৰিয়ে আছো এতিয়া। ঔষধ খাবলৈ মানে কি আউ ভাত কেইটা খাইয়ে উঠি গুচি গলো গৈ মই এনেই গাড়িত উঠিব নোৱাৰো ভাতকেইটা খাই পেলাই গুচি গলোগৈ। তাৰপিছত তাতে উঠি ললোগৈ এ চি বাছত একে গেছ উঠি গৈছেগৈ। তাৰ পিছত নামি পেলাই, না ভাত খাই গৈছো। মানে ভাতকেইটা খাইয়ে উঠি গ'লো।
অ সেইকাৰণে উম
অ তাৰপাছত গাড়ীত উঠি ললোগৈ এচি বাছত উঠি ললো যে, এ চি বাছত মই যাব নোৱাৰো পটকতে উঠি ললোগৈ তাতে বেলেগ গাড়ী বিলাক খালী খালী আছে সেইখনেই ভৰ্তি হৈ আছে গাড়ীখন। তাৰছত গৈ লৈ পেলাই দেউতা হেঁচা ঠেলা নহয় বহিয়ে গৈছো বাৰু এচি বাছ যে- ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা লাগি গৈছে গৈ গাটো মই এনেই মোৰ এনেই কিবা উশাহ চুতি হৈ-হৈ যায় তাৰপাছত নামি পেলাই ঠাণ্ডা এটাই, ৰসগোল্লা এটাই খাই দিলো আৰু মোৰ উশাহটো চুটি হৈ থাকিলে। নোৱাৰো মই একে এ চিত একেবাৰে যাব নোৱাৰো।
অ- অ নোৱাৰে। নাই নাই মই ময়ো নোৱাৰো বাৰু মই মানে বাছত উঠিলে ব বমিটিং হয় যে
অ একে দুইজনীৰে একে দুইজনীৰে মই নোৱাৰোৱেই মই ট্ৰেইনত হ'লে পাৰোঁ
অ
ট্ৰেইনত উঠি যাব পাৰো ধুনীয়াকে এতিয়া মই গুৱাহাটী গ'লে মই ট্ৰে গুৱাহাটী গ'লে ট্ৰেইনতহে যাওঁ
অ অ
সেইকাৰণে মই নাযাও এই প্ৰায়ে নাযাওঁ মই গুৱাহ টী যোৱা নাই মই একে গুৱাহাটী হেৰিয়াত যাম উম অক্টোবৰত লাষ্টত যাম এই চুমবাৰ কেঁচুৱা হ'ব যে এই তেতিয়া যাম
অ অ
এতিয়া আহিব সিহঁতে। সিহঁতে আহিব এতিয়া জুলাইত পঞ্চমৃত খাবলৈ। এইটো মাহত ছোৱালীৰ গৰম, গৰম বন্ধও আছে যে।
উম, উম। এনে ক'ৰবাত ফুৰিব গৈছা নে নাই?
উম, ফুৰিবলৈ যোৱা নাই। আজিহে চিনেমা চাবলৈ যোৱাৰ কথা আছিলে। এইয়া
সি ওলাই আমি যাব পাৰিলোঁ হয়।
চিনেমা এখন আ চলি আছে যে, আকৌ তাতো এ চি দিব যে, সেইকাৰণে মই যাব নোৱাৰো, বহিব নোৱাৰো যে এ চিত সেইটোকাৰণে নাই যোৱা। এতিয়া মোৰ লগৰ কেইজনী আজি গৈছে। এইকেইদিন লগ কৰি আছিলে। তাৰপিছত মই ক'লোগে, মোক লগ ধৰি নাথাকিবা বোলো, তোমালোকে যোৱা, তেনেকে বুলি সিহঁতে আজি গ'ল। সিহঁতক যাম বুলিয়ে ৰখাই থৈ দিছিলোঁ। কিন্তু মই নাযাওঁ বুলি ক'লোঁ আৰু। আৰু সন্ধিয়া টাইমটো মোৰ দিগদাৰ হয় ন। সিহঁতে কামৰ পৰা আহে, বনোৱা-কৰোৱা দিব লাগে। এতিয়া সিহঁতে ছটা বজাত পায়হি। চিনেমা চাবলৈ গ'লে চিনেমা চাই নটা বাজিব। চাৰে আঠটাত শেষ হয়। আহি পাওঁতে ৰাতি ৰাতি নটা বাজিব ঘৰত। আকৌ ৰাতি আমাৰ নটা বজাত ভাত লাগেই। সেইকাৰণে নাযাওঁ বুলি ক'লোঁ আৰু, সিহঁতে গ'ল। কি কৰি আছ?
হেল্ল', কি কৰি আছ? চাহ-তাহ খালী নে নাই? হেল্ল', হেল্ল',
ম'বাইলটোকে টিপি আছোঁ। মই ভাবিছোঁ, এনেই বহি আছো এ, ফোন এটাকে কৰোঁ। মই বোলো এনেই বহি নোখোৱাও দেই ঘৰত। নাই, নাই হেল্ল' হেল্ল', নাই পোৱা শুনি আকৌ।
খোৱা নাই, চাহ খোৱা নাই। চাহ-চাহ বনোৱা নাই, খোৱা নাই।
অ',
এ, বৰ্তাক আম কাটি দিলোঁ। আম খালে, ঘৰৰ পৰা আম আনিছিলোঁ। দেউতাই আম লৈ আহিছিলে, আম কাটি দিলোঁ। অ', মা হ'ত ক'লৈ গ'ল?
মা হতে কাম কৰি আছে। কাইলৈ সাতৰ সুধি নহয়।
অ', কাইলৈ সুধি, কাইলৈ ময়ো কৰিম সুধি। আমাৰ বোলে কাইলৈ কাকাৰো কাম আছে।
অ', অ', ঘৰতে পাতিব।
কাইলৈ পানী ছটিয়াই দিলেই হ'ল আৰু। এদিনতে নোৱাৰি নহয়, নামঘৰত বোলে শৰাই দিব বোলে।
অ',
এ, সিহঁতৰ, সিহঁতেহে কৈছে অথনি।
অ',
তাৰ পাছত কৈছে, নামঘৰত বোলে শৰাই দি দিম আৰু। এনেকে ডাঙৰকে নাপাতে। চাগে এতিয়া। এইবিলাক আকৌ টেণ্টহাউছ-চেনহাউছ দিব লাগে। অ', তেনেকে শৰাই দি থৈ যাম বুলি কৈছে কৈছে আৰু। তাৰপিছত দিনততো সুধিতো কৰিবই লাগিব। হয়নে নহয় না চাকি টাকি জ্বলাব লাগিব নহয় কাইলৈ কৰিব লাগিব
চব কৰিব লাগিব কাইলে মানে অ এদিনে নোৱাৰি যে সেইকাৰণে আজি কৰিছো অ
অ ভালেই হৈছে বাৰ কাপোৰ কানিও ঢেৰ যে আকৌ
ঢেৰ মানে আমি সুমিয়াই দিছো যে সুমিয়াই দিছো আমি আধা উম
ভালে কৰিলি ইমান কাপোৰ ধুব নোৱাৰি দেই বা সুধি বুলি কলে ধেমালি নিকি এনেও যে অলাগতীয়াল কাপোৰ বিলাক যে সুমিয়াই থব লাগে
উম কৰিছে
তহ তই কাপোৰ বিলাক যে এনেও যে গদ্ৰেজতে জাপি জাপি সোমাই থৈ দিবি লাগতিয়াল কাপোৰটোৱে পিন্ধি পেলাই অ আলনাত থৈ দিব নালাগে পিন্ধি গলি ধৰ খুলি পেলা আকৌ ধৰক ধুই পেলাই আকৌ সুমিয়াই দিলি
ই আমাৰ সেয়া কৰিলে কৰিবলৈ কাৰু সময়ে নাই
অ পিন্ধিলে আৰু দলিমাৰি পেলাই দি
উম ধুই মেলি ধুনীয়াকে সুমিয়াই পেলাই থৈ দিব একেলগে জমা হৈ যাই গ ঢেৰ জমা হৈ থাকে আকৌ হাতৰ পিছত পথাৰো কাম আছে নহয় ন অ সেইটোৱে মা হত একে বিজি আউ এতিয়া ন পথাৰ কামত যাব ভাও চাও লোৱা নাই নাম
নে এই দিনো পৰিছিলে যে আকৌ কৈ আছে আকৌ যদি মই ভাওটো লৈ লওঁ তে বেয়া কথা হব নহয়
আকৌ নোৱাৰিলে বেয়া কথা হব আকৌ ভণ্টিয়ে লোৱা নাই সৰু জনীয়ে লোৱা নাই তাই লৈছে নেকি ন
অ লৈছে লৈছে তাই
অ
লৈছে
এইটো চাই তিন তিনি তিনি চাৰি তাৰিখে নেকি তিন চাৰি তাৰিখ মানে হ'ব বুলো ভাওনা দুদিন আৰু এইকেইদিন মেল চেলো নাই নেকি ন হেল্ল', হেল্ল' হেল্ল' হেল্ল' শুনা নাই? হেল্ল' হেল্ল' হেল্ল' হেল্ল'! হেল্ল'! এই হেল্ল'! হেল্ল'! নাই শুনা নেকি? হেল্ল'! এই